হেল্ল'
এইটো কাটি যায় নেকি এনেকে
অ মানে দছ বাৰ মিনিট অ হ'লে মানে নিজে নিজে কাট খাই যায় মানে দছ মিনিট কমপ্লিট হলে মানে
আচ্ছা আচ্ছা আহ এনেকে চোৱা আধা অ অৰুণাচল অৰুণাচল অৰুণাচল ফালে মোৰ ভাল লাগে আকৌ সেইফালে গ'লেই অলপ মনতটো ফেৰেচ হৈ
হয় হয় ফ্ৰেছ হাৱাটো পোৱা যায় ন
উম আৰু সেইফালে মানে গ'লে অলপ এফৰ্ড কৰিব পৰা যায় হেৰিবোৰ যে পইচাটো মানে অলপ এইটো চাইডে গ'লে যদি গুৱাহাটী চাইডে গ'লে বহুত খৰচা হয়
উম উম মই অ যোৱাবাৰ গৈছিলো আনি নি
আনি নি আনি নি অ আ নে ৰিক্স কি হয় ন অলপ যাবলৈ সেই ফালে
মানে পাৰি কিন্তু বহুত লং ৰাস্তা হয়গৈ যে কিন্তু আকৌ আমি গৈছিলো আগষ্ট মাহত তাতে বৰষুণ বৰষুন চৰখন দি আছিলে পুৰা লেণ্ডশ্লাইড পালোঁ ৰখি অ ৰখি দিবলগীয়া হ'ল হেৰি তোমাৰ দুই ঘন্টামান ৰখি ৰখি দিবলীয়া হ'ল মই যত ৰখি থাকিলো সেয়াতে টোপনি গলোগে শুই থাকিলো
আচ্ছা আচ্ছা অ তেনেকে ক'ত মানে ৰখি দিবলগীয়া হয় মানে মানে কিহত গৈছিলা তোমালোকে
বাইকত গৈছিলো
বাইকত আচ্ছা ত ৰাস্তাতে ৰখিধিলা নেকি
ৰাস্তাতে ৰখিলো বুলি অকল দাং বান্ধি দিলে যে যাবলৈ নিদিলে তাতে অ এই গৈছিল মানে বেলেগ বেলেগ এনেকে ৰাইদাৰ ধেৰ লগ পাইছিলো ত্ৰিশজন মান লগ পাইছিলোগে বা আমি চৈধ্্যজন গৈছিলো তাৰমানানে
অ অ অ সেইটো সেনেকে যাবলৈ বহুত
ভাল লাগে ভাল লাগে
মই সেই তাই সেইফালে গৈছিলো এইটো কি উপজেগাটো কি হয় এইটো বধ পৰি কি নাম উ মাইদিয়া মই বা গৈছিলো বাৰু বাইকত মই ৰামৰাম খাই গলো খালি দেই
এ মই আমিও কি কওঁ মানে বৰষুণ যে ন গোটেই আহোতো যাওঁটো
এই এতিয়া ফালেতো চিজন মানে বৰষুণ সেইফালে বৰষুণ দি থাকে নেকি এ এতিয়া পাম এতিয়া হেৰি এতিয়া অ
অসমত বৰষুণ এটোপালো নাথাকে তাত যেতিয়াও দি থাকে
অ চালা এনেকুৱা লাগিলে নহয় বৰ তাত যেতিয়া মই পৰিলো তাত গৈ জানা নাই বাইকত - বাইকৰ মোৰ বেগ ভাগি গ'ল।
উম।
তাৰপিছত এ বাচিলো আৰু তেনেকে। হেৰি কি বুলি কয় প্ৰথমতে মই চলাই আছিলো, কেতিয়া আছিল মই চলালো তাৰপিছত বৰফ যেতিয়া পালো মানে তেতিয়া কলো লগৰটো চলাবি নেকি এ' পাৰিবি বৈ- বৈ বুলি ক'লে বৰফত শ্লিপ হৈ গ'ল বাইকটো প্ৰথমত নাজানো। প্ৰথমবাৰ চলাইছোঁ ন বৰফত।
অটো
উম তেনেকে অলপমান হেৰি হৈ গৈছিলে মানে ইনঞ্চিডেণ্ট এটা হৈ গৈছিলে। তাৰপিছত আমাৰ লগত ওখ ল'ৰা এটা গৈছিলে তাক দি দিলো বাইকটো। ই চলাইন দিল
একশি হাজাৰ কৰি প্লে
উম, নিশ্চি মই তেতিয়া ভয় লাগিলে আৰু বাইকত যাবলৈ তাৰপিছত নেক্সট ইয়েৰ লাষ্ট ইয়েৰ মানে য এইফালে গ'লো হেৰিয়ত দং - দং ভেলী ফালে।
জাম বুলি ল ন মই-মই এবছৰ অ', অ', অ', মই ভাবি আছো এবছৰ যাম নেকি বুলি?
অ, এই ফোন কলাহে আছিলে অ, কোৱা আকৌ কোৱা? কি কৈছিলা?
মই এবছৰ ভাবি আছো দংগি পিনে যাম নেকি বুলি?
অ, যাবা সেইফালে মজা লাগে। লুইত নদীৰ কাষ কাষে - কাষে একদম মজা লাগে। এই হেৰিবোৰ ভাল লাগে আক তাৰ পাইন গছবোৰ আহ, হা আহ,
মঞ্জিলত ম্জিলত কতি চাফৰটোৱে ভাল লাগে ন বেছি।
অ, চবো বেছি মজা লাগে তাত গৈ কিন্তু হোমষ্ট হোম ষ্টে লৈ ল'বা ধুনীয়াকে তাৰ পিছত পাহাৰ বগাব আহে সেইটো মজাও বেলেগ আৰু।
মজা ম আমি স তিনিদিন থাকিলো।
আহ, তিনিদিন?
তিনিদিন থাকিলে ইফালে সিফালে ঘূৰোতে-ঘূৰোতে।
অ'। অ'। হেৰি য়ত যে ডং ভেলী মানে ছানৰাইজ চাম বুলি যায় ন'? ডং ভেলীত। কিন্তু তুমি বেলি টো- বেলিটো দেখিম বুলি নাযাবা আকৌ পাহাৰটোৰ ওপৰত উঠি কেনে। তেনেকে ওলাব চানৰাইজটো ওলাব বুলি যে, তাৰ ৰিফ্লেকচনটোহে দেখিবা মানে এইফালে পাহাৰ এটাত মানে দেখে এইটো।
অ'।
অ'। তেনেকুৱা হয়। আমি পূৰা চাই আছোঁগে ৰাতিপুৱাই গৈকেনি। তিনিটা বজাত খোজকাঢ়িছোঁ, অ'। দুঘন্টামান লাগিলে বগাওটে পাহাৰ।
তোমাৰ গাইড- গাইড কৰা মানুহ আছিলে নেকি?
আ- হা- গাই?
নহয় - নহয়, তোমালোকক যো- কোনোবা গাইড কৰিছিলে নেকি?
গাইড- অ'- গাইড কৰোৱা মানুহ এজন থাকে লগতে।
কিমান লয় সি তেনেকে?
আমাৰ কিমান লৈছিলে? পাৰ হেড - ফাইভ হাণ্ড্ৰেড না, না চিক্স হাণ্ড্ৰেড না ছেভেন হয়, তেনেকে কিবা এটা লৈছিলে।
তাৰপিছত তালেকে, তিনিশ কিলোমিটাৰ মান হৈ যাব ন?
অ তালেকে, তালেকে অ- ত, অ হ'ব নেকি?
মানে বাইকখন তুমি, অ মানে তুমি বাইকখন যিমান দূৰলৈকে নিব পাৰিলা। তিনিশ, অ তিনিশ প্লাছে হব আৰু।
উম। অ বাইক মানে আমি হেৰি, একদম একদম কাহো পালোগ ক, গাড়ীত গৈছিলো আমি।
অ' গাড়ীত আহিছিলে।
অ' গাড়ী আহিছিল অহ' নহ'লে তাত বাইকত যাবলৈ মানে ভাল বাৰু পাৰা, ৰাস্তাবোৰ ইমানো বেয়া নহয় এফালৰ নিচিনা আলিৰ নিচিনা। অ' কিন্তু এই গাড়ীত গ'লে আজাটিকে কমফৰ্ট আহ
উম।
উম।
চলাব লাগেই আৰাম কৰি যাব পাৰিব। অহ' গোটেই কেইজন গোটেই কেইজনে ড্ৰাইভ কৰিব পৰা হয় ভাল হয় আহ
ভাল, ভাল, ভাল উম, আমাৰ খালি দুজন মানেহে ড্ৰাইভ কৰিব পাৰিছিলে ভালকে। সিহঁতে এটাও মানে পাহাৰত সিমান চলোৱা নাছিলে এজনে চলায় আহ সিয়ে চলালে গোটেই ৰাস্তাটো বেছিভাগ উম। প্লেইন প্লেইন ৰাস্তা পালে মানে বেলেগ এটা চলাই আৰু
এই গা গা গাড়ীত ইমান কষ্ট নহয়গে ভালে আছে যেনে
এ একদম অ' অ' অ' অ' গাড়ীত ভাল আৰু ভাল ডাঙৰ গাড়ী হ'ব লাগে দেই। বলেৰু, স্কৰপিঅ তেনেকুৱা হ'লে মানে ভাল অ'ক আৰু সিহঁতি সেইফালে যোনবোৰ মানে কাম কৰা মানুহ থাকে তাত হেৰিটো ভাল মানে আগতে ট্ৰাক চাক চলাই চাগে ন জোনবোৰে। সিহঁতে আগতেই আঁতৰি দিয়ে মানে। ধুনীয়া আৰু ডাঙৰ লৈ গ'লে মানে স্কৰপিঅ লৈ গ'লে আমি স্কৰপিঅত গৈছোঁ মানে এ একদম মানে প্ৰব্লেম নাই মানে ইমান
উম।
নৰখায়ো তেনেকৈ গ'লে।
হয়তো ভালকে পাঁচ চাচ বনাই ললে মানে তোমালৈ আও
অ,
উম
কাছখন বনাই ল'ব লাগে খালি, তলত কিবা হৈ গ'লে প্ৰব্লেম হয় নহয়।
খৰচা কেনেকে কিমান কেনেকে পৰিলেগে উম
টো হেৰি আমাৰ তাত গোটেই হেৰিয়াত ফাইভ কে মান পৰিলে এটাও
এইটোও ন
অ গাড়ীত গ'লে ইমানো খৰচা নাই বাৰু কিন্তু আমি চব লৈ গৈছিলো মানে খানা চানা যে গাড়ীতে লৈ গলো আৰু ষ্টপ লৈ গলো গাড়ীতে চব বনাই মেলি য'তে ৰখোঁ তাতে বনাই মানে ভোক লাগিলে বনাই লওঁ
হয় হয় এইটোৱে মজটো এইটোৱেহে পায় মানে
এইটোৱে মজা অ
উম বাইকত গ'লে সেইটো মজা নাপায় কিন্তু আমিন বাইকত গলে নিব নোৱাৰি যে
নিব নোৱাৰি তাৰপিছত হেৰি ভোক লাগ লাগিব তোতোক দূৰ দূৰলৈকেতো নাপাৱে একোতো খাবলে
নেপাওঁ নেপাওঁ
উম
ঠিকে আছে
উম নেক্সট নেক্সট কি এইফালে প্লেনি তুমি সেইফালে কৈছা নেকি
কৰিছোঁ এতিয়া কথা বতৰা পাতিছোঁ, তাৰমানে যোৱাৰ পিছত লগ ধৰিলে মই তেতিয়া এই এটাত সোমাই আছিলোঁ তাৰমানে। উম, তেতিয়া যাব নোৱাৰিলোঁ।
অ', লাগিব ন? দুই তিনদিনৰ? দুই, তিনদিন মান ছুটি ল'ব লাগিব তেতিয়াহে। এ, ফুৰা মজাতো মজা আকৌ সেইটো এটা ন?
এই ফুৰাটো মানে বেয়া নিচা নহয়, ভাল নিচায়ে মদ, ভাঙত কৈতো একদম হাজাৰ গুণ ভাল।
হয়, হয়।
অ', ঘৰৰ মানুহে ভাবিব পাৰে অকল ঘূৰি ফুৰে, ঘূৰি ফুৰে বুলি কাৰণ এতিয়া মদ, ভাং নাখায়ে। এইটো ঘূৰা, ঘূৰিটো কৰিবই লাগিব ন? অকল ঘৰতে সোমাই জবলা লাগি থাকিলে নহ'ব নহয়, ডেকা দিনত।
উম, আৰু ঘূৰিলে তুমি বহুত কথ কথা জানিব পৰা যায় জানানে নাই? উম।
আস, এইটো কি নিজে হেৰি হ'ব নেকি? মোক আহি আছে বেছিকে মানে।
এইটো আৰু দুই মিনিট মান পিছত অ', আৰু দুই মিনিট, তিনি মিনিট মান পিছত নিজে কাট খাই যাব।
অ', অ', অ', অ', অ'।
অ', তেতিয়ালৈকে তাৰপিছত নেক্স ক'লটো কৰাৰ আগত তুমি তাৰ লগত কথা পাতি ল'বা। গ গাৰ্লফ্ৰেণ্ডে হৈ চাগে ন?
গাৰলফ্ৰেণ্ড তেনেকুৱা আৰু সেইকাৰণে ফোন মাৰি আছে ইমানকে কাটি দিছো অ' মোৰ ফোনটো।
সেইটো এগ লৰা থাকিবই লাগিব ন।
ে থাকিবলৈ টাইম দিবলগীয়া হয়। তুমি ৰাখিছা নাই পিছে? উম। তুমি ৰাখিছা নাই?
মোৰ নাইৰে।
ব্তমান নেকি?
পানী হা নচৰা অৱস্থা হৈ আছে।
হয় নেকি?
অ' সেনেকুৱা অৱস্থা গৈ পিনি কৰ গেকৌ।
আচ্ছা, উম হম হম।
মানে বেছি বিশ্বাস কৰিলে তেনেকুৱা নহয় জানো?
উম উ সেইবোৰ বস্তু অলপমান মানুহ অলপ হেৰি হব লাগে ন বহুত বেছি লোকক নিজক বিশ্বাস কৰিব লাগে।
আ
লোকৰ ওপৰত ইমান বেছি ডিপেণ্ডেণ্ট হলে মানে অলম পণে হেৰি হৈ যায়। নিজে পস্তাবলগীয়া হয়।
এতিয়া এতিয়া এনেকে আছো আৰু। আৰু আজিকালি ইমান কথা পাতি থাকিবলৈ মন নাযায়েই তাৰমানে।
মানুহৰ চব সময়তে একে নাথাকে ন, সময়ৰ পৰিস্থিতিয় বেলেগ বেলেগ। মানুহক শিক্ষা দি থাকে।
উম, হয় হয়।
অ'
একচেলি আজিকালি কামতটো বহুত ইম্পৰ্টেণ্ট হল মানুহে এতিয়া এ এনেই থাকিলে নহবই মানে।
সেইটোৱে সেইটোৱেই নাই ন মেইন কথা সেইটোৱে আৰু।
উম ইমান ব্যস্ত হল মানুহবোৰ আৰু আজিকালি অলপ মানুহ ব স্বাৰ্থও হ'ল স্বাৰ্থ স্বাৰ্থ থাকিব লাগিব। একেল অলপ অলপ নহলে নহ'ব নহলে চাকচেচ
অকমান হ'বই লাগিব চানপ
উম নহলে আজিকালি ব'ৰবাত হৈ যাবা আৰু নহ'লে।
হয় হয়।
কোনফালৰ পৰা বৰবাদ কৰি দিব ঠিক নাই মানে।
উ হয়তো মানে কি বুলি কয়, বেলেগত হিংসা নকৰোঁ কাৰণ
ন অ' নিজৰ কাৰণে নিজৰ কাৰণে চাৰ্থ হব লাগিব নিজ নিজৰ কাৰণে অ' তুমি নিজক চাৰ্থ অলপ মানে অ', উম।
তাৰপিছত লগৰ কেজন ৱৰ্কশ্বপত গ'ল নে নাই?
আহ ই এজন এজনতো নাই বাৰু, সৌৰৱ আছিলে ই ই আহিছে এতিয়া, আহি পালেহি। তোৰ ওচৰত গৈছিলে এবাৰ তাৰ এক্সাম আছিলে মানে এইটো ডিন্ঞ্চেত এডাল নাম লগাই থৈছেই। হেৰিয়ত ডিগ্ৰীটো অ' হিৰ এক্সাম দিব গৈছিলে আজি।
মই এই থ্ৰাৰ্ড চেমলৈকে গৈ মেলি এৰি দিলোঁ।
অ' থ্ৰাড চেম গৈ কিনে।
থাৰ্ড চেমৰ মানে, অ'। এইটো কৰিলোৱা হেঁতেন ভাল আছিলে বাৰু, তেতিয়া মানে এচাই, চেচাই অলপমান ওপৰ লেভেলৰ এইবিলাক পষ্টবিলাকত মই এপ্লাই কৰিব পাৰিলোহেঁতেন।
হয়, হয়, উম।
সেই এই যোৱা বছৰ মানে আসাম পুলিচত দিয়াৰ আগে